হেল্ল' অ কি কৰি আছে।
মই এ আহ আছো তুমি কি কৈছা
মই স্কুললৈ উলিয়াইছো ছোৱালী
অঁ
উম ভালেই আপোনাৰ ভাল
উম ভাল খোৱা ৱোবা
খোৱা বোৱা কৰা নাই ছোৱালীজনীক খুৱাই লৈছো
অহ
অ আপোনালোকে খালে
নাই খোৱা নাই খোৱা ম ও নাই খোৱা মই আছো মানে গলাই আহিছো তাৰ পাছতে বনাই মেলি আজৰি দালি বনালো ঢেকীয়া আলু ভাজিলো
ত তত তাত ঢেৰ ঢেকীয়া পাই নেকি
ধেই ঢেকিয়া আমাৰ ইয়াত মন গলে চিঙি খাব প আৰু উম আমি মন গ'লে ছিঙি খাব পাৰো আৰু
অ ইফালে আহিলে লৈ আহিবচোন অ কিবা দৰকাৰ আহিছে নে তাপাত হলে
এ নাই এ এপাক বোলো গৈ আহোচোন
অহ মই ইয়া ছোৱালী হেৰিদি কৰি আছো কোৱা
অ অ স্কুল যাব হৈছে
স্কুল যাব হৈছে নটা বজাত যায়
উম পঢ়িব পাৰিছে নে
পঢ়া এতিয়া ইমান হে কৰাৱা নাই স্কুলত খেলিবলে দিছে তাৰপিছত ছবি আকি শিকিবলৈ দিয়া আছে হে মনতটো বজিবলে স্কুলত
অ অ
এই কান্দি আছে যে কিছুমান অ আ কিছুমান ল'ৰা ছোৱালী কান্দে যে সেইটো কাৰণে সেই খেলিবলে দিয়া
অ অ অ
উম
বনা এনেই তাইলৈ কি বনাই দিলা
কাইলে সেই বুট আপেল টিফিনত দিওঁ
উম
বি বিস্কুতো দিওঁ ভাত খুৱাইছো আলু ভাজিয়ে
অ কিবা এটা খোৱাই নপঠিয়ালে নহ'ব ন অ
আপুনি সেই স্কুল গ'ল ন ছোৱালী
যা সেই ভাত দিলো সিহঁতক
অ
এতিয়া দি থৈ পেলাই মই বোলো মই পতককে মানুহজনীক দৰকাৰ এটা আছে গৈ আহোচোন
অ তাত কিবা লগাই থৈছে নে
এইজু এইজুতি কাটি পেলাই অ মেখেলা আজদি লগাম বুলি ভাবিছো আৰু
অ এতিয়া কি লগাই থৈছে
া আৰু কাটিমেই আৰু এখন আছে
অ অ বেচিব নেকি
নাই নাই দিছ বোলো নাই এ ছোৱালী ডাঙৰ হৈ আছে নহয় এতিয় পৰা দুখন এখনকে খাঁচিলেহে উম ঘপককে আকৌ এইবিলাক বিচাৰিলে নাপাও নহয় এ পাই বিচাৰিলে কিনিবলে ইমান ভাল নাপাওঁ
অ ডাঙৰ ফুলপাইছে নে সৌ
ন অকমান ডাঙৰ পুলো আৰু মানে টোোতেল প কাষৰ প
অ অ আমাও লগাই থ খোৱা আছে
অ কি লগালালা
চাদৰ লগাই থাক চ আছে
অঁ অ শালত শালত আহিলাানে
সেই কালিহে কৈছো
অ
বৰ ত তুলিম হে আজি-
অ অ অ অ
আজিকালি
যি ভাল অকণমান ৰ'দ পৰিলে ভ পয়া হ'ব
ভাল হব অ ইমান বৰষুণ দিছে কালি
ন অকমান চিটিকনি টিতিকনি পৰিছিলে যদি হেই কৰি দিবা অকমাৰ ৰ'দ লৈ উলিয়াই দিবলৈহে কবা।
অ উলিয়াই দিম বতৰ ত মই মুকলি।
যেতিয়া মানে সেই ভাৱ টো পালো অকমান ফটফৰিয়া হব পিছত শালতৱাৰ পিছত নোৱাৰি যে ফুল চুল দিবানে।
তি পান এ আশী পকুৱাব
পাট নবোৱা
পাট নবও নুনী ও নবওঁ এ মই ভাত ভালকৈ নাজানো যে শিকিছোঁহে
মায়ে জানে যদি পাতৰ বব পাৰিলেহেতেনে হেই যে এশ টকাহে।
অ এ নৱ পাতক এইকেইখন বৈ লওঁছো জোৰ কৰিম তাৰ পিছত আৰু পাত বা নুনি কিবা এটা বম আৰু।
অ অ
ভয় লাগে প্ৰথমতে পাতৰ ববলে।
উম উম উম মা ঠিকে আছে ন।
আছে ঠিকে আছে
অ মানুহজন কলৈ গল?
মানুহজনে হেই গা ধুইছে গে স্কুলত থবগে যে ছোৱালী।
অ অ বাবা বাবা
উ আছে আছে ঠিকে আছে
বাবা ভৰিতো ঠিক হৈছে না
ঠিক হৈছেগে অ দেখুৱা লাগে নহয় এতিয়া সেই দৰব খাই আছে আৰু।
অ জামৰী গল
অ অ
উখাহটো অ তাৰপাছত তোমালোকৰ আকৌ হেৰি বাছ জনী এই হেৰিয়ত আ আছিলে নহয় চাইদে টাৰচত কেনি কোৱা বাইদেউ।
বে তেনেকেই আছে আগৰ গতি।
অহ,
এ এপাক যাব লাগিব কোনোবাই দিনা।
তাকে হে পায়।
ডক্তৰৰ ওচৰলৈ নি আছে খোৱা বোৱা এই এ অকমান পনীয়াকেহে খাব পায়।
অহ,
অহ, সেই ছোৱালীজনী সেই ছোৱালী এজনী হল।
অহ, কিমান দিন হল?
দুুবছৰ।
অহ,
আচ্ছা তাইও আছেহি হবলা ঘৰতে।
অহ -অহ
এতিয়া হেৰি উঠাই নিজে খোজকাঢ়ি যাব নোৱাৰে যে।
দাঙি মেলি নিবা লাগে।
খুৱাব লাগে লাগে
অহ,
এ খোৱা বোৱাটো ভাল তাকে কৰিব নো পৱে নি সি নিজেই কষ্ট
কষ্ট হৈছে তাকে হেপাই লৰা কেইটাও ডাঙৰ হল বাৰু।
তাকে লৰা এটা বিয়া
তাকে অহ লৰা ত বিয়া এখন পাতি থৈ যোৱা হেতেনটো শান্তিত
এটোৱেই বিয়াখন চাই যাব পৰা হলেও ভাল আছিলে।
সৰুতো এবাৰ এয়ে বি এ কমপ্লিট হ'ল জানো না হোৱা ন? সৰুতো বি এ কমপ্লিট হোৱা নাই নহয়।
নাইহোৱা - নাইহোৱা হেৰি ডাঙৰটোৱে হেৰি নপঢ়িলে নহয় বিএ সেজ খাতৰ।
পাৱানাই
অহ -অহ সৰুটোৱে হেৰিয়াত এই খনত অহ
অহ,
অহ,
তাকে এতিয়াও এইবিলাক হেবিলাক দ ত তালে নিয়াবিলাক চৰকাৰী কিবা হেৰি পাইছে নে নাইপোৱা?
নাই পোৱা নাই পোৱা। আয়ুচ স্মান কাৰ্ড নাই নেকি? আয়ুস্মান কাৰ্ডো নাই হব হ'বলা। মোৰ সুবিধাও নাই পোৱা অহ
আভাটো আছিলেনে নাই?
নাই হবলা।
উ আভাৰ কাৰ্ড কেইটা উলিয়াই থোৱাহেঁতেনো সিহতে বহুত টকাত ফি পালেহেঁতেনে আকৌ।
অ তাৰ পিছত হেৰি আকৌ এইবিলাক অৰুনোদই নে এইবোৰ একো নেপায় হ'বলা।
ক নেপাই নে কি?
আকৌ দহেজাও নেপালে গোটত আচিলে।
অ লিষ্টত নাম নাহিলে নে কি? অহ। উম ন নহয় মানুহজন যিমান যিহলেও নহয় আধাৰ কাৰ্ড কেইটা সেহেতে আকৌ আহোতে যদি লিংকটো কৰি থলেহেতেনে।
অহ অ।
নহয় নহয় সেই তেতিয়া পইচাকেইটা হেয়াতে ধুনীয়াকে
পাই পাই গ'ল হেতেন পইচা কেইটা অ। এ সিহঁতৰ এইবিলাক কৰিবলৈ মেলিবলৈও তেনেকে মানুহ নাই যে বুজি নাপায় লৰা কেইটাই
অ ন হ ভিনদৌ এ কিবা কৰে জানো?
নকৰে নকৰে ভিনদৌয়ে ভিনদৌ সেই একেইহে
অ।
ভিনদৌ বৰকে কাম চাম কৰিব নোৱাএ হেৰি আগতে ইয়ালে তাকে আহি থাকে চাইকেল মাৰি। এতিয়া তেনেই কেও আহিব নোৱাৰা হ'ল। মেছ
উমম এতিয়া আকৌ মানুহজনী মানে মেডিকেল এতিয়া নিবলৈ হলে দাঙি মেলিহে নিব লাগা।
অ দাঙি মেলিয়ে নিছে মেডিকেললৈ তাৰপৰা আকৌ মাতিছিলে। তাৰপিছত এতিয়া কৈ আহে এতিয়া কি কয়?
এ এদিন দিন দিয়াকে হলেও গৈ আহা।
অ আমি যাম বুলি ভাবিছো।
খবৰ তাকে লৈ আহাগে এই বাবাক কৈ নিদিবা আকৌ বাবাক কৈ নিদিবা মানে বাবা বা হেৰি চাই থকা মানুহ যে
অ স্কুলৰ পৰা অহাৰ পিছতে যাব পৰা হ'ব ছোৱালীজনী।
অ
স্কুলো আছে যে।
অঁ
উম
নহয় যদি হেৰি হয় মই বাৰু খোৱক সুধি চাম
অ সুধিব
উম যদি হেৰি হয় তেতিয়া ময়ও যাব পাৰো।
আহ সুধি আহ সুধি চাবচোন। তুমি যাব লাগিবই কিন্তু বেয়া হব নহয় কথাটো।
অঁ
উম ফোন কৰিছে কালি। ফোন কৰিছে, মাৰ কথা কৈ আছে বুলি কছে সেই আমি মাজতে দিন গৈছিলো সেই মেডিকেললৈ নিয়াৰ আগতে।
অঁ
মানো দি থৈ আহিলো গে। তাৰ পৰা হেৰি মা তেতিয়া গাটো ভাল নাছিলে যে মা যাব নোৱাৰিলে।
সে ত চাউল পাত পায় নে নাপায়?
চাউল পাত পাই অঁ
কণ্টলৰ এনে খেতি হেৰি চাউল নাই নহয়।
আছে আছে খেতি কৰে,, কৰে কৰে কৰে ঘৰতে কৰে নহয় আগতে, এতিয়া নোৱাৰা হলতহে এতিয়া যেনিবা হেৰি কৰে লগাই।
অহ
উ ঘৰতে কৰে
পানী প সেই পানীয়েে নাপ পায় নহয়
পনীয়ে নেপায় নাপায়
অঁ ঠিক আছে। হব্ এতিয়া
উ
অঁ অ অঁ
উম